শুনি
হেল্ল' অঁ নেটৱৰ্ক পোৱা নাই হেল্ল উ হেল্ল'
গম পাইছনে?
অ শুনি শুনি আছো
শুনি পোৱা নাই নেকি
শুনি পোৱা নাছিলোঁ মানে
অ এতিয়া শুনিছা না
শুনিছোঁ শুনিছোঁ কি কৰি আছা?
অ এ এনেই আছো ৰবা ঘৰতে অকনমান বহি তুমি
ময়ো আছোৱেই বাৰু বাহিৰত দেখি ওলাই আহিছোঁ অলপ
অ গৰমো বহুত দিছে বাৰু ঘৰত থাকিবয়ে নোৱাৰা হৈছে। এতিয়া ইমান গৰম দিছে। উম
মানে কি ক'বা প্ৰকৃতিৰ প্ৰকৃতিৰ লগতে মানুহ বিলাকে খেলা কৰি আছে যাৰ বাবে এনেকুৱা হৈছে। চাহ পানী চাহপানী খোৱা নাই বাৰু
হয় ময়ো খোৱা নাই ৰবা এ আমি কবলৈ গলে গৰমটো যিটো পৰিমানে বাঢ়িছে
অ
আমি কবলৈ গ'লে আমি অ মানুহ বোৰেই যিবোৰো ধৰি লোৱা আমাৰ গছ গছনি বোৰ আমি বৰ্তমান সময়ত আমি অধিক পৰিমণে আৰু কাটিব ধৰিছো আৰু যাৰ
অ
তো আৰু বৃ
সেয়ে তোমাৰ মানুহৰ মানুহ এই গৰমৰ উত্তাপ বৃদ্ধি পোৱা মানুহৰ মেইন কাৰণ হৈছে মানুহ
হয়
এ মানুহ বিলাকে যধে মধে গছ গছনি কাটি আছে তোমাৰ বনা। ঞ্চল বিলাক ধ্বংস কৰি আছে আমাৰ জৰি ল যেন আন এতিয়া আমাৰ। ক'ব গলে আমাৰ বাঁহৰ বাবে বাঁহ বৃদ্ধি নহ মেই তৃণ মানে তৃণ গছ বাঁহৰ ফলতে আমাৰ মানে বৰষুণ হয়, হেল্ল'
অ অ', কোৱা।
বাঁহৰ ফলতে মানে আমাৰ বৰষুণ হয়। যাৰ ফলত মানে মানুহ বিলাকে এতিয়া, বহুত বৰ্তমান সময়ত বেপাৰ বাণিজ্যৰ কাৰণে, তোমাৰ বাঁহবিলাক কাটি ধ্বংস কৰি আছে। যথেষ্ট পৰিমাণত, সেইকাৰণে আমাৰ মানে ধৰি লওঁক তোমাৰ গৰমৰ উত্তাপো বৃদ্ধি পাই গৈছে, যথেষ্টখিনি
হয়, তুমি এইটো ঠিক কথাই ক'লা যে আমাৰ যিটো, আৰু মানুহৰ প্ৰয়োজনৰ কাৰণে আমাৰ বাহঁবোৰ আৰু অ', কাটি থকা আমি দেখা পাওঁ আৰু আমাৰ ওচৰে পাজৰে, আৰু যাৰ ফলত আৰু আমাৰ যিটোৰ, আৰু ভাৰসাম্যয়তা পৃথিৱীৰ সেইটো আৰু আমাৰ, হ্ৰাস পাবলৈ ধৰিছে আৰু যাৰ ফলত, আমাৰ আৰু নি নিজৰে আৰু ক্ষতি হ'বলৈ ধৰিছে আৰু অনুক্ৰমে জিন য
হয় হয়।
উম।
এতিয়া তোমাৰ চ চোৱাচন, এটা অধিক পৰিমাণত ধৰি লোঁৱা, আমাৰ চহৰ বুলিও ক'বলৈ চহৰ বা চহৰতটো ক'বয়েই নালাগে। টাউন হওঁক, গুৱাহাটী টাউনবিলাকত হওঁক টাউন এৰিয়াবিলাকত, যথেষ্ট পৰিমাণে যান বাহনৰ বৃদ্ধি পাই আহিছে।
আৰু গাঁওটো লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে, যান-বাহনৰ যথেষ্টখিনি। যাৰ ফলত মানে তাৰ পৰা অলপ, ধোঁৱা তোমাৰ বা আনকি ধোঁৱা বুলিয়ে নহয়, বাকী তোমাৰ যান-বাহনৰ শব্দই আমাৰ বহুত প্ৰদূষণ কৰে, আৰু যথেষ্ট খিনি
হেল্ল'